হেল্ল'
শুনিছ
শুনি আছো অ
আহ কি কৰিছ
আছো
অ বৰষুণ দিছে নে সেইফালে
উম ব
আছো আছো মই এনেই আছো
উ
এই বৰষুণ দিয়াৰ কাৰণে এনেই আৰু বাহিৰতে বহি আছো
উম উম
কাম বন কি আৰু কাম বন কৰি আছো আৰু বাকী এতিয়া ঘৰতে ন
ঘৰতে আছো অ এতিয়া এডমিশ্যন আহিব নহয় এডমিশ্যন ল'লে যাব লাগিব অ হেৰি ঘৰলে গৈছা নাই এইটো কি আছিলে উম কিটো সমৰথন এড মিছন নে এতিয়া আক
অ অ আহি যাব বাৰু ম অ মই ফোন কৰিছো বেলেগ এটা কথাতে
উম উম
এ আমি ফুৰিবলৈ যোৱা কথা আছিলে মানে মাজতে এতিয়া সেইটোতো আগত এতিয়া নহ'ল এতিয়া তাকে ফুৰিবলৈ যোৱাত আমি ঠিক কৰো ভাবিছো লগৰ কেইবাটাও যাম
আহ
সেইকাৰণে মই মানে জনাই দিও বোলো যদি যাব খোজা তেতিয়া যাব পাৰা মানে
অ অ কোনফালে বাৰু
তাকে আমি ভাবিছো আৰু বতৰো এনে গৰমেই আছিলে এতিয়াহে ঠাণ্ডা পৰিছে আজি বৰষুণ দিছে অলপমান
উম
এতিয়া সেই সেইকাৰণে গৰম দিন কেইটাতে যাব লাগিব মানে জুলাই মানলৈ যাব লাগিব প্ৰথম মই যোৱা কথা আছিলে অৰুণাচল ফালে আমি কৰ'বাত যাম ভাবিছিলো
উম
কিন্তু অৰুণাচল ফালে যোৱাটো আকৌ আমি অলপ চি মানে সলাই দিলো সলাই আমি ভাবিলো তো নহয় মেঘালয় ফালেহে যাওঁ কিন্তু এতিয়াও হে তাৰ মানে কৈ আছে। মেঘালয় ফালে নাযায়, সিহঁত কেইটা আকৌ যায় অৰুণাচল ফালে এতিয়া হেই তাকে । তাকে বোলো কোন কোন আজৰি থাকে, কোন কোন নাথাকে সেইটো মই খবৰটো লৈ লও।
উম উম। তাকে এতিয়া উম,
অঁ।
মই ঘৰতে আছো বাৰু। তোমালোকে বনোৱা প্লেনটো ভালকে।
অ তাকে তাকে। সেইখিনি বনাই লওঁ কি কৰা হয় কি বা নহয়। সেইখিনি ভালকে জানি লওঁ তাৰ পিছত মই, সেইকাণে ফোন কৰিছো বোলো থাকিবিয়ে নে নাথাকয়। আমি খিনিতো যাম ভাবিছো। লগও কেবাতাও,
আহ। ভাল লাগিব
তাকে। অ ভাল লাগিব সেইটোয়ে, আৰ মাজতে আমি গৈছিলোতো।
উম।
মুঠ আমি তিনিটামান গৈছিলো। আমি গাওঁতে সেয়া, খৰচ বৰচ খিনিও ইমান বেছি নপৰে মানে।।
উম উম
এটা বা দুটা। দুটা গলে অলপমান অসুবিধা হয় কিন্তু, বোলে আমি চাৰি পাঁচটা মান গৈছো তেতিয়া প্ৰব্লেম আমি ইমান এটা অসুবিধা নাপাও,
হয় হয় উম। তাকে এতিয়া জেগাতটো ঠিক কৰা অৰুণাচল যাবা নে হেৰিয়ত যাবা।
অ সেইটোৱে অৰুণাচলে যোৱা হয় নে, মেঘালয় যোৱা হয় সেইটো ঠিক কৰিব লাগিব। আচলতে দুইফালে ভাল। তাকে।
আ গাঁওৱ
উ
এতিয়া তাত,
অ তাত থ তাৰ কথাই ভাবিছো, ।আমি কত থাকো এতিয়া কি কৰো সেইটো চাব লাগিব আমিতো যোৱাবাৰ যেতিয়া গৈছিলো তেতিয়া গাঁৱতে আমি তাত থাকি লৈছো মানে এনেকে কিবা আমাৰতটো মানে হেৰি আছিলে অ আমাৰ ষ্টুডেন্ট পাছ আছিলে এই পাছ লৈ পেলাই আমি দে খাইছিলো সেই পাছ দেখাই লৈ পেলাই আমি কম দামত মানে ৰুম পাই গৈছিলো তেনেকে
উম উম
কম দামত ৰুম পাই গৈ আমি তাতে আছিলো কম দাম মানে বহুত কম দাম আমি একাতি এটাই কমেও দুশ সত্তৰ টকামানকে দিব লগা হৈছিলে নেকি তেনেকে হৈছে অ বহুত কম হৈ গুচি এয়া মানে আৰু ঘৰ ঘৰ খৰচ নিবিজাইগে
উম তেনেকে হলে যাব পাৰি খৰচটো কমিলে ন
সেইটোৱে, মেইন কথা খৰচটোহে খৰচতো কমিলে যাব পাৰি আৰু ত এনেই মেঘালয় ফালে কিবা জেগা চিনি পাও নে বাৰু তই কত কি আছে কেনেকে
মেঘালয় চাইডে বৰতা ম‌ই চিনি নাপাওঁ বাও
অ মানে তেনেকে জনা মানুহ এটা হ'লে ভাল আমি বাও তেতিয়া অলপমানতো আমাৰ অভিজ্ঞতা আছেই এবাৰ গৈছো যেতিয়া কিন্তু হ'লেও অলপ অলপমান মানে ভালকে ঠাইবোৰৰ বিষয়ে জনা মানুহ হলে ভাল কিন্তু হ'ব কথা নাই বাৰু পাৰিম মই নেহেৰ খতি তহতি জান নেকি কি পাই
উম উম
এনে লগৰ যাম বুলি আছো আমি
আহ টোটেল মানে মানুহ কেইটা নিম বুলি ভাবিছ। যাব।
তাকে আমি কেইটা যাওঁ জানো চাৰিটা পাঁচটা মান নাই বেছিয়ে হ'ব চাগে আমাৰ ছটা মানেই হবগে।
উম।
ছয়টা মান যাম।
মোৰ লগৰ দুটামানলৈ ফোন কৰো নেকি?
অ সিহঁতক সুধি চাব পাঅ অলপ পিছত কৰিবি আও সিহঁতক অলপ পিছত সুধি চাবি?
উম উম।
মোৰ এতিয়া মানে জেগটো কনফাৰ্ম হোৱা পিছত মানে কত যাম কেনেক থাকিম? কৰিম সেইটো ঠিক হোৱাৰ পিছত? ফোন কৰি পেলাই ভাল ন বাকীবোৰক।
উম।
সেইকাৰণে এতিয়াই এতিয়াই অ হাফলং ফালেও ভাল হয়, অ মই দেখিছো মানে মই অ সেইফালেও এনে ভাল অ বহুত মানুহ গৈ আছে? চল। সেইফালে যাব পাৰি?
উম।
তাকে।
আকৌ খৰচটো কমাই তিন আছে যে?
হা।
টেইন ট্ৰেইনত যাব পাৰি যে তালৈও খৰচটো কমেই বাৰু?
অ ট্ৰেইনত যাব পাৰিলে খৰচটো কমেই আৰু। আৰু আমি দাৰ্জিলিঙত। হ'লেও কিন্তু ট্ৰেইনত যাব পাৰি আকৌ?
উম উম।
আমাৰ আচল কথাটো হ'ল আমি অকনমান ফুৰিবলে যাব লাগে গৰমৰ দিন? এতিয়া সেইটো? আৰু। কিয় কথা হ'ল যে। আমি। উম। খৰচ বৰচ টো মিলাই ল। হব লাগে মানে আমাৰ সেইটোয়ে কথা। এতিয়া আমাৰ হাততটো বহুত টকা নাথাকে আনে? বহুত টকা দিব পাৰি?
উম সেইটো হয় বাৰু, অ কম খৰচতে য'তেই হয় ন ।
উম ।
উম ।
নিশ্চয় ।
উম ।
সেইকাৰণে সেইটোয়ে আমি ভাবি আছো মানে কেনেকে যোৱা হয় কলৈ যোৱা হয় কি কৰা হয় ।
অ' এতিয়া যাব লাগিব? লাগিব এদিন ভালকে ফুৰিব লাগিব।
এনেই তেনেকে কবাত যোৱা কথা আছিলে নেকি কথা পতা আছিলে নেকি ক'বাত যাম বুলি কিবা হলেও মানে আজৰি সময়।
মই চেঁচালে যাম বুলি পাতি আছিলো বাৰু ওচৰতে আছ। তেহ।
অ তেতিয়াহলে নালাগে চা আমি বেলেগেই যাব পাৰো । কিন্তু আমি দেৰি লৈকে যাওঁ ।
উম ।
উ
এতিয়া নহয় প্লাছটো ঠিক কৰি লব লাগিব প্ৰথম উম সেইটো প্লাছটোও ঠিক কৰি ল'ব লাগিব দুই ভিতৰত ন কেলকুলেশ্যন কৰিব লাগিব য'তেই কম হয় আৰু
অ সেইটোোৱে কত কম হয় কি কথা সেইখিনি পাতি ল'ব লাগিব আৰু ইহিত কটা কি তাৰিখে আজৰি থাকে আ পুৰণা চলিবলে আমাক বেছি দিন নালাগে কিন্তু মেঘালয় গ'লেতো আমাক, মানুহ লাগি বহু সেই কাৰণে তোৰ চাব লাগিব কোন আজৰি আছে? কোনো আজৰি নাই
উম
তেনেকুৱা কথা বোৰ চাইছে হা হা কি কি? হেল্ল' অ সেইটোৱে চাই ল'ব লাগিব ক'ত যোৱা হয়, কি কথা? এ এতিয়া এতিয়া ঘৰতে আও ন ।